হেল্ল'।
হেল্ল'।
হেল্ল' নমস্কাৰ।
হয় নমস্কাৰ।
হয়। অ', আপোনাৰ পৰা অলপ মই সময় বিচাৰিছিলো, সময় অলপ দিব পাৰিবনে আপুনি।
হয় পাৰিম, কিয়?
হয় নিশ্চয়, হয় নিশ্চয়। অ' আপোনাৰ লগত অলপ এটা আলোচনা কৰিব কাৰণে আপোনাক অলপ ফোন কৰিলোঁ। যে আলোচনাটো হ'ল, আপোনাৰ আমাৰ যিটো। অসমীয়া সমাজত সাজপাৰ আছে। পোচাক আছে, সেইটোৰ ওপৰত। বাৰু, চমুকৈ আলোচনা কৰিম আপোনাৰ লগত, ত আমাৰ অসমীয়া সম। আমাৰ যিটো সাজপাৰ আছে, সাজপাৰৰ ওপৰত আপুনি ধৰক। কেনেকুৱা ধৰণৰ আমি সাজ পাৰ পৰিধান কৰো বা পুৰুষ মহিলা উভয়ে। বা আমি, কেনেকে আমি পিন্ধা সাজ পাৰ বোৰ কেনেকে তৈয়াৰ কৰো। তাৰ ওপৰত আপুনি অলপ চমুকৈ ক'ব লাগে। ইয়াৰ বিষয়ে।
হায় হায়?
হয়, নিশ্চয়।
অসমীয়া মানুহৰ পৰম্পৰাগত সাজপাৰ বুলি ক'লে। ক'লে, অসমীয়া মানুহৰ পৰম্পৰাগত সাজপাৰ। পাৰে অসমৰ সমৃদ্ধ, সংস্কৃতি, ঐতিহ্যয় আৰু পৰিচয় প্ৰকাশ। কৰে।
হয়, হয়, নিশ্চয়, নিশ্চয়।
মহিলাসকলৰ প্ৰধান পৰম্পৰাগত পোছাক হৈছে, মেখেলা চাদৰ। যি সাধাৰণতে মুগা পাট বা এৰি ৰেশ্মাইৰে বোৱা হয়।
হয়, নিছ
বিশেষ অনুষ্ঠানত ইয়াত ফুল, লতা, পাত আৰু বিভিন্ন পৰম্পৰাগত নক্সা ব্যৱহাৰ কৰা হয়, আৰু।
হয়, নিশ্চয়, নিশ্চয়।
পুৰুষসকলৰ পৰম্পৰাগত সাজপাৰ হৈছে ধুতি, চলা। আৰু গামোচা।
হয়, হয়, হয়, নিশ্চয়।
গামোচা অসমীয়া সংস্কৃতিৰ বিশেষ প্ৰতীক মনা যায়।
অ, হয়, হয়, নিশ্চয়, নিশ্চয় পই থিকে, কৈছ।
ইয়াক সন্মান জনোৱা উৎসৱ পাৰ্বন বিহু আৰু বিভিন্ন সমাজ সামাজিক অনুষ্ঠানত ব্যৱহাৰ কৰা হয়।
নিশ্চয়, নিশ্চয়। আপোনালোকৰ ফালে কি কয়, যিটো আপুনি কলে যে। হ, মে, এৰি মুগা বা পাতৰ যিহেতু, আপুনি কলে পোচাকৰ কথা। মহিলাসকলৰ বিশেষকৈ আপুনি এ, আপোনালোকৰ ফালে এইবোৰ তয়াৰ কৰে, নে, বা কেনেকে কৰে আপোনাৰ। এইটো ওপৰত আপুনি অলপ ক'ব লাগে।
হয়, আমাৰ অঞ্চলত। মেখেলা চাদৰ বোৱা হয় আৰু সেইবিলাক। সাধাৰণতে মুগা, পাট আৰু এৰি বা কপাহৰ সূতাৰে তাঁতশালত বোৱা হয়।
প্ৰথমে ৰেচম হা?
আপুনি বব জানেনে?
মই নাজানো।
নাজানে, নানে, নিশ্চয়, নিশ্চয়, হলেও দেখিছে আপুনি?
হয়, দেখিছো।
হয়, কেনেকে কি কেনেকে আপোনাৰ আৰম্ভণিৰ পৰা আপুনি শেষলৈকে কেনেকে এখন। আপ চাদৰ মেখেলা হওক বা বেলেগ আপুনি তাৰ পৰত অলপ কৈ দিব পাৰে।
অ, প্ৰথমে পৰা কপাহৰ পৰা সূতা প্ৰস্তুত কৰা হয়। ত, বোৰ ৰং কৰি তাঁত সুন্দৰকৈ বোৱা হয়। বোৱাৰ সময়ত ফুল লতাপাত জাপ। কপৌ ফুল আদি পৰম্প পৰাগত নক্সা সংযোজন কৰা হয়।
হয়, নিশ্চয়, নিশ্চয়।
কাটি চিলাই বা উপযুক্ত ভাৱে। প্ৰস্তুত কৰি মেখেলা চাদৰ ধূতি চ
হয়, হয় নিশ্চয়, নিশ্চয়। তাৰোপৰি আপোনাৰ এনেই যিটো আপুনি কলে যে পাটৰ আৰু মুগাৰ সেই দুইটা ধৰক জনাজাত বুলি কলেও ভূল নহয় গতিকে। সেই দুখন আমি প্ৰধানকৈ অসমৰ কোন ঠাইত। বিশেষকে আহ বিভিন্ন। কোৱালিটিৰ বা যেনেকুৱা ধৰক বিচাৰে সেইটো। মানে এভেইলেবল আছে বুলি আমি। গ'ম পাব বা সেই ঠাইডোখৰ গ'ম পানে আপুনি।
উম, ঠাইডোখৰ নাজানো নহয়।
অ'থিক আছে নিশ্বয় টো মই আপোনাক কম সেই ঠাই ডোখৰত আপুনি শুৱালকুছি বুলি গ'ম পাওঁক শুৱালকুচিত। হয় নিশ্চয়, ত, শুৱালকুছিত আপোনাৰ। এ পাটৰ, মুগাৰ বিভিন্ন ধৰণৰ। আপোনাৰ। যিমানখিনি ডিজাইন আছে, গতিকে তাত উপলব্ধ বুলি আমি শুনি আহিছো। ত' ত কিতাপতো পাইছো ত' সেনেকে মই গ'ম পাওঁ আৰু।
হয়।
তাৰওপৰি। আহ আমাৰ অসমীয়া সাজ পাৰ বুলি ক'লেতো মেখেলা, চাদৰ। বা ধুতি চৰিয়া সেইটো ক'লে তাৰ উপৰিও পৰি। আজিকালি বিভিন্ন ধৰণৰ সাজ পোছাক ওলাইছে আধুনিক যুগ যিহেতু। ত' আপুনি এটা কথা ক'ব লাগে যে। আধুনিকতাৰ যিটো সাজ পাৰ আজিকালি পিন্ধা দেখা যায়। সাধাৰণতে। ত' সেইটো সাজ আহ পৰিধান কৰিলে বেছি আপুনি। অ' ভাল পাই নে আপোনাৰ সেইয়া। লগৰ যিটো আপুনি ধৰক মেখেলা-চাদৰ বা চৰিয়া ধুতি সেইবোৰ অহ' আপুনি ভাল পায় মানে, কোনটো প্ৰিফাৰ কৰে মানে কোনটো আপোনাৰ মতে ভাল বুলি ভাবে বা আমাৰ প্ৰধান। প্ৰচাদ বুলি ভাবে।
মই প্ৰধানতে ক'ব গ'লে। বৰ্তমান যিবিলাক আধুনিক সাজ-পোছাক ওলাইছে। সেইবিলাক সাধাৰণত। তে কাম কৰিবৰ বাবে উপযুক্ত সেইবাবে মই। আধুনিকোৰক বেছি মহত্ব দিম। কিন্তু, যদি আৰু কিবা বেলেগ ধৰি লওক বিবাহ বাৰবন বিলাক যেগাত আগৰ যি আগৰ যি বোৱা কাপোৰ আছে, সেইবিলাক মই বেছি হেৰি গুৰুত্ব দিওঁ।
আচ্ছা, আচ্ছা, ঠিকে কৈছে, আপুনি আপুনি মানে ক'ব বিচাৰিছে যে। অহ' বিভিন্ন ধৰক আজিকালি কাম। কাম বা কৰ্মক্ষেতে। বহুত খিনি ল'ৰা ছোৱালী উভয়ে আমি কাম কৰা দেখা যায় বিভিন্ন ক্ষেত্ৰত। বিভিন্ন কৰ্ম সূত্ৰে সেই হিচাপে আপুনি। আধুনিকতাৰ যিখিনি আপুনি সাজ পোছাক পিন্ধা বা পৰিধান কৰা দেখা যায়, ত সেই সেইখিনি পিন্ধিলে আপুনি অতি সহজে কাম খিনি কৰিবলে আপুনি। কমফৰ্টেবল অনুভৱ কৰে বা আপুনি সংকোচ নকৰে যে এনেকে অসুবিধা নহয়। ত, আপুনি সেইটো ক'ব বিচাৰিছে যে আগৰ আগৰ যিখিনি আপোনাৰ ধৰক কাপোৰ আছিল বা মেখেলা-চাদৰ বা কিবা এইবোৰৰ পিন্ধি ধৰক কাম কৰা দিগদাৰ হয়। আপুনি সেইটো ক'ব খুজিছে নিশ্চয়। ঠিক আছে। হয় হয়। ত' আৰু আপুনি এনে ধৰক সাজ-পোছাকৰ ওপৰত তেনেকুৱা ধৰক গাঁৱলীয়া অঞ্চলত ধৰক ব্যৱহাৰো পোৱা দেখা যায়, যে আমাৰ যিটো পৰম্পৰা সাজ-পোছাক আছে বা এনেকে ঘৰতে বৈ মেলি এনেকে বিক্ৰী কৰা দেখা যায়। আমাৰ অঞ্চলতো এনেকে কাৰোবাক কাৰোবাক দেখিয় আহিছো। ত' আপোনালোকৰ ফালেও তেনেকুৱা আছে নেকি? তেনেকুৱা ব্যৱসায় এ কৰে বা এনেকে তাত
হয় হয় আমাৰ ইয়াতো আছে তেনেকুৱা বহুত তিৰতাসকলে কাপোৰবোৰ বৈ বৈ উঠি বেলেগলৈ বেলেগত বছে ব্যৱসায় কৰে মানে তেওঁলোকে।
হয়- অ অ দিয় অ নিশ্চয়। আহ আপোনাৰ ঠিকেই কৈছে আপাৰ কথাখিনি। ত' আপুনি এইটো ভাবে নেকি যে তোমাৰ অসমীয়া সমাজৰ যিখিনি সাজ-পোছাক আছে, তো সেইখিনি আপোনাৰ মতে ধৰক, সেইখিনিৰ ওপৰতো আমি ধৰক কিছুমান কৰ্ম সহযোগিতাই পাৰো যে আমি ধৰক উম কিবা এটা আহ তাৰ ওপৰতো আমি কাম-চাম কৰি বা যেনেকে আপোনাক কলো অলপ আগতে, যে ইয়াৰ ওপৰত কাপোৰ বৈ মেলি আপোনাৰ ধৰক নিৰ্ভযোগ হ'ব পাৰি। বুলি ভাবে। আপুনি এতিয়া এটা কথা কওক যে এ যিটো আপোনাৰ সাজ-পোছাকৰ ওপৰতে যিহেতু আমি আলোচনা কৰিছো।
হয় হয়।
গতিকে আমাৰ অসমত ধৰক বিভিন্ন ধৰণৰ আমাৰ যিটো অ কয় যে বিভিন্ন ধৰণৰ আপোনাৰ মানুহ আছে। বা বিভিন্ন ধৰণে আপোনাৰ সাজ-পোচাৰ বোৰ বেলেগ বেলেগকে পৰিধান কৰা যায়। দেখা যায়। ত' আমাৰ অসমীয়া সমাজত যিখিনি আপোনাৰ অতিকৈ প্ৰয়োজনীয় সাজ-পোছাক আছে, যিটো আপোনাৰ অসমীয়া সাজ-পাৰ বুলি কলে আমাৰ মুখত সেইখিনি সাজ পোছাকৰে নাম আহে। যিখিনি মই আপোনাক ক'লো যে বহুত বেছি মানে জনাজাত, সেই পোচাক আপুনি, কোন কোন কেজৰ পোচাক আপুনি জানেনে?
মই সেইটো নাজানো।
অ ঠিক আছে। মই আপোনাক যিমানখিনি জানো কব চেষ্টা কৰিছো। এতিয়া আপোনাৰ প্ৰধান পোচাক সাজ বুলি কলে আপোনাৰ মই জনা ক্ষেত্ৰত মেখেলা-চাদৰ হয়।
হয় হয়।
আৰু আপোনাৰ পুৰুষৰ ক্ষেত্ৰত আপোনাৰ ধুতি-চৰিয়া সেইবোৰ হয়। তাৰপৰি আপোনাৰ কিছুমান ধৰক আছে স, তেনেকুৱা ধৰক মন্দিৰ, চন্দিৰ গলে, আহ, আহ পিন্ধা দেখা যায়। বা, গামোচা বা তেনেকে। উম, ধৰপ একেই হয়, মেখেলা হ, হয়। কিন্তু টো, আপোনাৰ মন্দিৰত যোৱা সাজ পোছাকটো অলপ বেলেগ। বা ধৰক আোনাৰ বেলেগ সাংস্কৃতিক, অনুষ্ঠানত আপনি অ'। লে, সেই, পোচাক ধৰক অলপ বেলেগ হয়। তেনে কা, দেখা চায় ব, ঠিক যে ৰাাৰৰ ওপৰত আৰু আপুনি ক বেলেগকে আলোচনা কৰিব লাগে বুলি ভাবে নেকি।
এইটো বিষয়ত আহ, এতিয়া যেনেকে আমি কথা পাতি আছো তেনেকে যদি
স্কুল কলেজবিলাকতো দিয়ে, তেতিয়া ভাল হয় আৰু।
হয়, হয়, নিশ্চয়, নিশ্চয়। ত আপুনি আহ যিখিনি কথা কলে, সাজ, পোছাকৰ ওপৰত। গোটেইখিনিয়ে ভাবো ঠিক কথাই কৈছে। আগতেখনৰ কথাই কৈছে বা মোৰ ফালৰ পৰা আপোনাক যিখিনি জানো বা যিখিনি অৱগত কৰিছো ভাবো আপুনি অ'। টো হৈছে বুলি, ব। আৰু আপোনাৰ ফ, পৰা বহুতখিনি মই উপকৃত হলো গতিকে কথা পাতি ভাল লাগিল, আপোনাৰ বহুমূলীয়া সময় এই মোক অলপ দিয়াৰ বাবে। ত, আগলৈ কেতিয়াবা আপোনাৰ পৰা জানিব বিচাৰে আপোনাক ফোন কৰিম। আহ, ফোন কৰি নিশ্চয় পাম।
চাবাব
হয়, হয়, হয়, ঠিক আছে, তেতিয়াহলে। ৰাখিছো ঠিক আছে।